হেল্ল' অ কোৱা?
আহ কি খবৰ আহ ময়ো আছো আৰু ভালে।
আচ্ছা বাকি কি? বাকি কৰা মানে কি মানে মোৰ ম বাহিৰৰ পৰা মানুহ আহি আছে। দুৰৰ মোৰ নিজৰ ৰিলেটিভ নহয় অ দৰৰ ৰিলেটিভ হয়। এতে আহি আছে। এ গুৱাহাটীত কত ক'ত লৈ যাওঁ সিহতক মানে সেইটোয়ে ভাবি আছো। এাতো আছে জাগা কামাখ্যা আছে। এইটোতো মই জানো এইটোতো তাতে লৈ যাম কামাখ্যা আছে। তাতে দুটা তিনিটা মল মই চিনি পাও যেনেকে তোমাৰ পেণ্টালুনছ হ'ল। এই আগৰ পেণ্টটো আৰু কি বুলি কয় অ চিট চেটাৰ অ এইটোো অ চিট চেণ্টাৰ আছে। এইবিলাকো মই চিনি পাও এই নতুন নতুন যে ৰেষ্টৰে খুলিছে পাৰ্ক খুলিছে এইবিলাক মই চিনি নেকি ক'ত ক'ত কি কি আছে?
মই কৈছো তোমাৰ তুমিতো এ মানে সৰু বাচ্ছাও আছে নেকি লগত? সৰু বাচ্ছাও যাব নেকি? ফুৰিবৰ কাৰণে? আছে ন অ, অ, ত' সেইটোতো অ চিটি চেণ্টাৰটো আছে তাতে তোমাৰ হেৰি আছে চব আছে তাতে খানাৰ কাৰণে তোমাৰ কে এফ চি তোমাৰ হেৰি কি কই তোমাৰফেচ ৱাফাৰ্ছ আৰু ডমিনজ এইবোৰতো চব আছে। ফুড ন তাতে সেইটোত তুমি যি বিচাৰা সেইটোে পাই যাবা খানাত কোড আছে ন তাতে হৈটোত যি তুমি যদি বিচাৰা সেই টোৱে পই যাবা খনাত আছে চব ডাৰ ডাৰ ব্ৰেডৰ কাপোৰ এইবোৰবো আছে তাৰ পিছত বাচ্ছাৰ কাৰণে তোমাৰ তাতে। কিয় নাচে তাতে তুমি তোমাক মানে হেৰি হয় যে অ পইচা দিব লাগে মানে ৰিচাৰ্জ হেৰি হয়। যেনেকে তুমি পোন্ধৰ মিনিট খেলিলেই তোমাক ইমান পইচা দিব লাগিব এটা ৰিচাৰ্জ ছিষ্টেমৰ হেৰি থাকে। ত, তাতে পি এচ ফাইভ, আৰু বেলেগ এ আই গেমছ এইবোৰ। এইবোৰ চব আছে হা, জি টি আই গেমছ এইবোৰ। অ, সেইটোতো বাচ্ছাবিলাকে ভাল পায়। মোৰ-মোৰ মানে বা আহিছিলে, তাৰ এটা ল'ৰা আছে। তো, তাক লৈ গৈছিলোঁ মই চিটি চেণ্টাৰ। ত' তাতে ঘূৰাইছোঁ। সিটো বহুত ভাল পাইছে, আৰু যিমানবাৰ আহে প্ৰত্যেক বছৰ মই তাক চিটি চেণ্টাৰ লৈ যাওঁ, ত' তাতে খেলিবৰ কাৰণে ভাল আৰু বাচ্ছাক ভাল লাগে। আৰু, তেনে হেৰি আছে। অ', তাৰপিছত?
বা-বাচ্ছাৰটো মই নাজানো, কিন্তু মই নিজে খেলি থাকিম তাতে, যি যি গেম বিলাক তুমি কৈছা।
তুমি হেৰি অ, বা তোমাক হেৰি দিয়ে। তুমি, আ বন্ধুক লৈ তুমি সেইটো বেলুনচ যে ফু-ফুটিব পাৰা।
অ অ
এইোৰ মানে বহুত ধৰণৰ আছে আৰু তাতে খেলা তুমি চব খেলিব পাৰিবা এনে দিনটো তাতে খেলি থাকিব পাৰিবা কিন্তু পইচা লাগে সেইটো বেলেগ কথা সেইটো হয় তাৰ পিছত আহ এইটো হ'ল তাৰপিছত মই এটা নতুন হেৰি খুলিছে জ ৰ'দত ত' এটা ডমিনি বুলি হেৰি আছে অ যেনে হয় কিন্তু তাতে বাৰ্গাৰ তোমাৰ হেৰি ফ্ৰাইজ চাহ চেণ্ডউইচ অ এইবোৰ ব হ সেইবোৰে পায় আৰু ত সেইটো তাত তাতে বাৰ্গাৰ বহুত ভাল লাগে মোক মইতোাই সদায় যদি মই যাব পাৰো মইতো সদায় খাব পাৰিম সেইটো বাৰ্গাৰ মোক ইমান ভাল লাগে ত' বাচ্ছ বিলাককো ভালে লাগিব তোমাৰো ভ ল য তুমি বাৰ খাই ভাল পোৱা আৰু ত' হেৰি হ'ল তাৰপিছত তুমি উম তাতেতো তুমি খানা চানা খাই ৰবা ফাষ্ট ফুড তাৰপিছত তাৰ পৰা উওলাই তুমি উজান ব বজাৰত এটা পাৰ্ক বহুত ডাঙৰ পাৰ্ক খুলিছে তো অ সেইটো টো বহুত ডাঙৰ হয় তাতে মানে বহুত ধুনীয়া তুমি ফটো ল'বৰ কাৰণে বা বহি এনে এনে বহিবৰ কাৰণে ভাল হয় বহুত ধুনীয়া হয় পাৰকটো আৰু বহুত ডাঙৰো হয় সেইটো ঘূৰি ঘুৰি তোমাৰ গধূলি হৈ যাব দিনৰ পৰা ইমান ডাঙৰ আৰু আৰু বহুত ধুনীয়াকে বনাইছে বহুত ফুল আছে তাতে অ হেৰি তোমাৰ হেৰি কি ক এক্সাৰচাইজ কৰিব কাৰণেও আছে তাত তুমি ৱাকিংো কৰিব কৰাা আৰু ঝোলা ঝোলা তো আছে বাচ্ছাবলাকক ত' এইবোোৰ ভাল লাগে ন অ অ ত' সুজি যাব পাৰা
অ তাতে লৈ তাতে যাম আৰু এটা বস্তু মই কি বুলি কয় আছামিজ থালি আছে ন আছামিজ থাইলি খুৱাবৰ কাৰণে এটো খুৱাব লাগিব কিয় কাৰণে এটা থাকে ন ষ্টেটৰ এটা ই অ মই অসমত যাই কিনে আছামি থাইলী ত' এইটো মই খুৱাবৰ কাৰণটো ভাবি আছো ফেঞ্চি বৱেজাৰ তাতে আছে এটা অলপ ট্ৰেডিচনেল বনাই মানে হ
অ' মইতো আছামিজ বেচ থালীতো বহুত খাইছো বহুত খাইছো। তাতে তোমাৰ এটা হেৰি পাঞ্জাৱৰী তোমাৰ বেম্বু বেম্বু হাইটছ বুলি আছে। তাতেওঁ তোমাৰ হেৰি। পায়ে অ'। তুমি ইজি ইজি থালি বিচাৰে যেনেকৈ নাগা থালি হ'ল, তোমাৰ এচামিজ থালি হ'ল, ভেজ বা ন'ন ভেজ চব পায়। সেইটো হয় তাৰপিছত আৰু এ! আছে চৌকা -চৌকা বুলি। সেইটোতো মানে পুৰা তুমি কি ক'ম তোমাৰ হেৰী লৈ থালি হিচাবত লৈ পইচা। আহ আহ চিছ শৈশৱ বা পাঁচশ টকা লৈ আৰু তেনেকুৱা আ'হ তাৰপিছত তোমাক হেৰী দিয়ে তাতে থালি থাকে। আৰু মানে তুমি যিমানবাৰ বিচাৰা সমান বাৰ তুমি আকৌ আকৌ লৈয়ে থাকিব পাৰিবা। এবাৰেই তোমাক পইচা দিব লাগে। একেই হয়। তাৰ পিছত তুমি যিমান বিচাৰে ইমান আকৌ মাতি- মাতি লৈ থাকিব পাৰিবা তাতে চব বস্তু পাই যাবা তুমি বম বেম্বু চুট ফিচ তাৰপিছত চিকেন তাৰপিছত মাটন মানে যি, যি থাকে আৰু অথেণ্টিক আৰু এছামিচ। থালী অ'।
ভালে, ভালে, ভালে, ভালে এইবাক এইবিলাক মোৰ অ' আৰু ড্ৰেছৰ কাৰণ অ'। আৰু ড্ৰেছৰ কাৰণে তোমাৰ ফেঞ্চি বজাৰ এটা আছে আৰু এটা তোমাৰ এইটো ইয়াতে আছে। কি বুলি কয়? অকনমান হাই -এড গলে তোমাৰ এই খ্ৰীষ্টান বস্তি আছে। আৰু কি বুলি ক লচিত নগৰ আছে।
গণেশ গুৰিত পাই যাব গণেশ গণেশগুৰিতো বহুত দোকান আছে। কিন্তু যদি তুমি মলত যাই আছা মলৰ পৰাও কিনিব পাৰা কাপোৰ সেইবোৰ কিন্তু অ' সেইটোতো কাপোৰ খানা এইবোৰতো আছে বাকী অ' তুমি অ' ফেঞ্চি বাজাৰতোতো বহুত ভাল ভাল আছে। তুমি ৰাস্তাতো পাই যাবা বা দোকানৰ ভিতৰতো পাই যাবা এচি মাৰ্কেট। তাৰপিছত লাখটকিয়াৰ ফালে আৰু হেৰি চাৰ্ট এইবোৰ তুমি যদি খাব বিচাৰা। ফেঞ্চি বাজাৰতটো কিমান ভাল, ভাল দোকান আছে চাৰ্ট। তাৰপিছত ম'মোজ।
মম'জ আছে মম'জ আছে। এনে ভেজ মম'জ পায় নে কি ততে?
অ' ফেঞ্চি তুমি এটা দোকান আছে তাত মছজিদ গালি ওচৰত তাতে সেইটো বহুত পুৰণা দোকান হয় আৰু চবে তাৰে মমজ ভাল পায়। তুমিতো তাতে গ'লে তুমি লৈ গ'লে- অ। চীজ ভেজ মম' তাতে বহুত ভাল বনাই।
অ মই মানে গুৱাহাটীত ইমান দিন থাকিলো কিন্তু ভেজ- ম'ম আজিলৈকে দেখা নাই। সেটো কাৰণে মই সুধিছো মই অ ফেট ভেলি বুলি জানো ফেট ভলিত আছে মানে এৰি যে এইটো ষ্ট্ৰিত- ষ্ট্ৰিট ফুডত যোনটো আছে ন? যোনে বেচে মই এইবিলাকত মই কেতিয়াও খোৱা নাই অ- এইবিলাকত- কেতিয়াও পোৱা নাই মানে ভেজ মম' এইটো কাৰণে তোমাক- সুধিছো তাতে- পাই বুলি এতিয়া তুমি কৈছা যেতিয়া-
অ বহুত ভাল- বনাই আৰু ফেঞ্চিতটো পুচকাও বহুত ভাল অ ৰাস্তাত একদম ফেঞ্চিত যেতিয়া তুমি সোমাবা অ- তাতে একদম ৰাস্তাৰ কাষত লৈ বহে এটা ফুচকা ৱালা তাৰে ফুচকাটো মানে ইমান ভাল লাগে- খাওঁতে ইমান ভাল লাগে মানে তুমি খাই থাকিব পাৰিবা কিন্তু দহ টকাত অকল চাৰিটা বা তিনটাই দিয়ে চাগে। বহুত বহুত দাম বাঢ়ি গৈছে- পুচকাৰ। কিয় বা ইমান দাম লয় পুচকাৰ? কিন্তু আজিকালি দচ টকাত তোমাক তিনটাই দিয়ে। তেনেকুৱা বা বি -
অ তাতে অ অ এনেকেই দিয়ে তাতে মই ফেঞ্চি বজাৰত এটা এটা বস্তু- স্তু কাৰণে গৈছিলো তোমাৰ যেতিয়া তিয়া মই ইয়াতে পন্দুত পঢ়ি আছিলো এটা বস্তু কাল কাৰণে মই ফ্ৰেঞ্চিত গৈছিলো তোমাৰ এইটো কাৰণে কি বুলি- কি কয় উম এই পনীৰ ৰল আছে ন? জাস্ত মছজিদৰ জাষ্ট অপ'জিট চাইডত অ জাষ্ট মছজিদটোৰ জাষ্ট অপ'জিট চাইডত আছে। সেইটো দোকানটো। ইমান ভালকে বনাই ন! এ বাপৰে বাপ সেইটো যিটো টাইমত- কিমান সত্তৰ - টকানে কিমান আছিল এতিয়াতো দাম বাঢ়িছে এতিয়াটো মই খুৱাও নাই।
অ এতিয়াতো বহুত দাম এতিয়া চব বস্তু দাম বাঢ়ি- ছে কি কম, এটা তুমি মিঠাই লব গলেও সেইটো তুমি বিশ টকাৰ তলত তুমি একো মিঠাই নোপোৱা তেনেকুৱা ইমান দাম বঢ়িছে চব বস্তুৰ দাম বঢ়িছে আৰু-
অ।
খোৱা-লোৱা তাৰপিছত তুমি সেইটো তুমি একলেন্দ যাব পাৰিবা ইমান গৰমত তুমি একলেন্দ লৈ যাব পাৰিব- অ -অ মই মোৰ হেৰি হেৰিত লৈ গৈছিলো জিন আহিছিলে তাক লৈ গৈছিলো এটা মানুহক তোমাৰ মানে হেৰি নাইন ফিফটি মান মানে থাউজেড এ এক হাজাৰ টকা ধৰিলো আৰু ইমান মানে এটা মানুহৰ ওপৰত লাগে তাতে তুমি দছটাৰ পৰা গধূলি পাঁচটালৈকে তুমি থাকিব পাৰিবা আৰু সেইটোৰ ভিতৰত মানে সেইটোতো আকলেনটো বহুত ডাঙৰ ৱাটাৰ পাৰ্ক হয় ন ত' তাতে তুমিতো অ দিনটোক পানীত থাকিব পাৰিবা তাৰছ তাতে বহুত ডাঙৰ ডাঙৰ হেৰি আছে ৰাইডচ আছে ঝোলা আছে একদম ত' বহুত ভাল লাগে তাতে যাই তাৰ পিছত চুইমিং পুল আছে আৰু ও পৰৰ পৰা পানী পৰি থাকে এনি টাইম ত' গৰমৰ দিনতো তাতে যোৱাত তো মানে বহুত ভাল চবে ভাল পায় তাতে যায়। আৰু অ -অ গৰমত সেইটোতো ভালে লাগে আৰু যদি যদি তুমি পানীত যাব নিবি চাৰা ত' বেলেগ বস্তুও আছে তাতে তুমি এনে ঘূৰিব পাৰিবা বহুত ডাঙৰ আছে তুমি যাব পাৰিবা সেইটো জেগাটো আহ টো হয়।
এইটোয়ে মই এই সিহতে মোক কৰি আছিলে কি এই গুৱাহাটীৰ যোনটো নতুন এয়াৰপৰ্ট বনাইছে এইটো দেখাবৰ কাৰণে ত এইটো মই দেখাব কাৰণে লৈ যাম। এইটো বহুত ভাল বনাইছে নতু নতুন যোনটোৰ টাৰ্মিনেল। বনাইছে আগৰটো নহয় নু নতুন টো জোনটো বনাইছে।
অ' নতুনকৈ মইও শুনিছো মইতো যোৱা নাই এতিয়া আগত যেতিয়া বহুত আগত গৈছিলো মই এয়াৰপৰ্ট এ এইকেইদিনো মই যোৱা নাই কিন্তু অ শুনিছো যে বহুত ধুনীয়া বনাইছে। কিবা হেৰি অ' গল্ডেন কালাৰৰ কাম অ বহত।
এইটো তোমাৰ যোনটো আগৰ যোনটো এয়াৰপৰ্ট আছে ন এই আগৰ এয়াৰপৰ্টৰ ক তে আছে এইটো বেছি দূৰত। তম
অ 'ভালে দেন যাব লাগিব তুমিও যাবা চাই আৰুব সেইটোতো অ হাইৱে ফালে হয়। অ' আৰু তাতে যিমান যাম নালাগে তো যাব পাৰিবা লে এইবোৰ অ হেৰিন একোলেণ্ড একলেণ্ড এইবো কৰুো তুমি এয়াৰপৰ্ট এক। কলে যোৱা ৰাস্তাতটো এতিয়া আজিকালি দামো নাই ত' এইকেইদিন তুমি ঘ আহিব আনিব পাৰিবা আৰু বাকী কামাখ্যা বা হেৰি চিটি চেণ্টাৰ এইবোৰ তুমি বেলেগ দিন ঘুৰাবা যেতিয়া এই আম্বুুৱাঠি মেলা শেষ হব তেতিয়াতটো ৰাস্তা ভাল হৈ যাব নহয় ইমান জাম চাম নাথাকে তেতিয়া তিয়াম দেখাব প অ বাকি ঠিকে আছে ন ভাত চ খ ভাত খ হেল্ল' হেল্ল' হেল্ল'